উম-উম
কি কৰিছা?
আছোঁ এনে। তুমি?
মই এই চিপছ্ খাই আছোঁ।
চিপছ্ নাখাবা, চিপছ্ খোৱাটো বেয়া বস্তু।
উম'
কিবা ফল-মূল খাবা আক।
উম
শুনিছা নে?
অ
ফল-মূল খাবা। আপেল খাবা, ডালিম খাবা, কল খাবা।
উম
এইবোৰ খালে ভাল নহয়, নহয়।
উম তাকেহে
শুনিছা নাই, মই কি কৈ আছো?
শুনি আছো অ'।
ফল-মূল খাবি।
শুনিছা নে?
শুনি আছো।
উম
ফল-মূল খাবি।
উম খাব লাগিব।
গৰম খালে ভাল ন, সকলো ভাল আৰু।
উম' খাওঁ বাওঁ। অথনি মধুৰিআম খাইছোঁ।
কি কি খাওঁ? কি কি খাওঁ? উম' কি কি কওঁ?
আপেল-আপেল।
আৰু
তাৰপিছত আঙুৰ-চাঙুৰ খাওঁ।
উম'
উম' এইবিলাক কল-চল খাই ভাল নাপাওঁ। কল-চল সেইবিলাক খাই ভাল নাপাওঁ।
ডালিম খাব লাগে মানুহ।
উম' ডালিমটোৱে তেজ
ডালিম খালে ভাল সকলো ফালৰ পৰা।
উম
ভাত পানী খাওঁ নাই?
খাওঁ খাওঁ
কিখন সখন
মাছ মাংসও খাওঁ, পাচলিও খাওঁ।
উম
তেনেকেই খাওঁ।
এইবোৰ চিপছ টিপছ খাই থাকিলে লাভ নহয় নাই একো
উম
হয়।
বৰকে নাখাওঁ, উম বৰকে নাখাওঁ অ
চিপছ টিপছ জাং ফুড চাওমিন ম'ম এইবোৰ।
উম
সেইবোৰ একো ভাল নহয় নহয়।
উম
তেলত বনাই দিয়ে আৰু।
উম মুখৰ টেষ্টি।
উম সেইটোৱেতো এইবোৰ খালে জানো কিবা লাভ আছে।
নাই নাই।
আকৌ তেতিয়া হ'লে।
উম তুমি নোখোৱা নি?
মই নাখাওঁ।
ত।
আগতে খাইছিলোঁ এতিয়া নাখাওঁ সেইবোৰ।
ফল মূল খোৱা নাই?
ফল মূল খাওঁ আপেল খাওঁ কেতিয়াবা।
উম
এতিয়া বতৰৰ চিজন এতিয়া কঁঠাল খাব লাগে, আম খাব লাগে। ডালিম খালে ভাল ডালিম খালে কি হয় তেজ বাঢে তেজ হয়।
উম অ অ।
বিট কবি খাব লাগে, বিট।
বিটটো খাই বেয়া পাওঁ আক।
সেইটোৱেইটো‌ বিতত তেজ হয় বিত খালে।
উম।
চাকে বহত কিবা কিবি খাব লাগে।
গাজৰ বিত এইবিলাকৰ যে চাটনি বনাই মই সেইটো বেয়া পাওঁ খাই।
উম।
উম।
সেউজীয়া শাক পাচলি খাব লাগে যোনবোৰ ঘৰত যিবোৰ খেতি কৰে
খাওঁ বাৰু পাচলি
কলমৌও খাব লাগে। ভাতকেৰেলা ভেন্দি মানে ঘৰত কৰা খেতি আজিকালি কি হয়। বজাৰত যিবোৰ ওলাই সেইবোৰ ৰাসায়নিক দ্ৰব্য দি পেলাই হেৰি কৰে ন। মেডিচিন দি পেলাইহে সেইবোৰ বনাই।
উম।
সোনকালে সহজতে।
অ।
মেডিচিন নিদিয়া। আজিকালি সাৰ নিদিয়া, বস্তু পাচলি নাপায়ে, বজাৰত। জলকীয়ালৈকে সাৰ দিয়ে।
উম, এদিনৰ ভিতৰতে, আকৌ বেয়া হৈ যাব।
উম! সেইকাৰণে মানে, ঘৰুৱা পাচলিববোৰ খাব লাগে।
উম!
আমাৰ অসমৰ ভূমিখন, কিমান হেৰি, সাৰুৱা।
উম!
খেতি কৰিলেই হয়।
সেইটোৱে! তাৰপাচোন, পাছত সাৰ দিয়া, পাচলিবিলাক আজি আনিবা নহয়।
উম!
শুকাই গুছি যায়।
উম! শুকাই যায় মানে, লেৰেলি যায়। কিবা হৈ যায়। কিন্তু, বজাৰত দেখিলে, ভাল লাগি থাকে।
অ'! কেনে হ'ব জানোঁ? সাৰ দিয়া কাৰণে। উম, উম। সেইটো।
সেইবোৰ খাই পেলি, তোমাৰে নিজৰ বেমাৰহে হ'ব।
উম!
বেমাৰ চপাই লোৱা বাহিৰে, একো ডাল নহ'ব, পেট বিষ হ'ব।
উম!
প্ৰেচাৰো বাঢ়িব।
উম!
তিতা কেৰেলা খোৱা নাই? উম!
এই, পাচলি যিহে দাম!
তাকে, তিতাকেৰেলা খোৱালে।
কি বস্তু?
তিতা কেৰেলা।
খাওঁ, খাওঁ, তিতা কেৰেলা খাওঁ।
মইও খাওঁ।
ওহোঁ!
কচুটো খোৱা নাই। শুনিছানে?
কচুটো খাওঁ, মই।
অ'! কচুটো খালে, বৰকে বেয়া নহয়, সেইবিলাক।
উম!
উম! কচুটো
কচু, কচুটোত কচুটো বনাবলে, মই না যাম, নাজানেই ইমান। বইল কৰি লৈ পেলে, কেনেকে বনাই?
তোমাৰ তুমি বইল কৰিব লাগে। আনি পেলাই বাচোঁতে, এই যে, সেই যে বিলাক যে থাকে।
উম!
সেইবিলাক আৰু গুচাই ল'ব লাগে।
উম!
উতলাই
উম
সিজাই মানে, সিজাই পেলাই খাৰ পানীটো পেলাই দিব লাগে।
উম
সেইখিনি ধৰিব লাগে, তাৰপা তোমাক কেৰাহীখন পাতি বলে
উম
এ হেৰী পাতটো যে, এইটো কিবা বুলি টেঙা- টেঙা যে পাতটো যে এটো তোৰ মৰ্টন লৈছিলে যে এইকেইটাই অহ, মছন্দৰী‌ চিঙিবা, তেনেকুৱা পাটবোৰ দিব লাগে। কাটিব লাগে। তাৰপা কাঁহি এখনত তেল চেল দি তাৰপা আদা নহৰু পিয়াজ -চিয়াজ তেনেকে দি বিলাহী দি
উম
ধুনীয়াকে হেৰি ভাজি লব লাগে, ভাজি পেলাই সেই যে পচন মচন্দৰি এইবিলাক পাতখিনি যে
অহ
পাতখিনিদি দি দিব লাগে, পাল ভাজিব লাগে, তাৰপিছত কচু খিনি দি দিব লাগে।
উম
উম, নিজেই ভাজিব লাগে।
আলু- চালু দিয়ে নাই?
আলু চবেদি দি নাখায়, চবে ভাল নাপায়, যদি আলু দিয়ে তেনেকে খায় হেৰি কৰিলেই হলে, ভাজাটো নাই।
উম
মোহাৰি দি
উম
ওম, আৰু উতলিব দিব লাগে।
উম তেনেকে দি পেলাই মানে, হেৰি গৈ পেলাই খালেই হৈ গল আও। আৰু কি বনাব জান?
কলদিল জানোঁ।
মানে ভাল নহয় বস্তুটো খালেওঁ।
ভাল অ
এই তোমাৰ প্ৰেছাৰ চেচাৰ যদি কম থাকে
হুম
পেছাৰ যদি কম থাকে।
ওম
হেৰি খাব লাগে, কচুৰ খোৱাই দিব লাগে।
কচু
উম, কচু থু
অহ
খাই দিব লাগে, হম
কি বনাব জান আৰু
কলদিল
কলডিল কেনেকে বনাই
মাৰ আনিব লাগে আৰু আনি পেলাই
কলডিল কেনেকুৱা কি কছুৰ কলডিল বা কি কলৰ কলডিল? ওম
অ, এইবিলাক তিতা হয় নিকি?
উম,
অ, আনিব লাগে আনিবা ৰাতিপুৱা যদি আ ধৰিব লাগে আধা কাটা যাব যে।
উম,
তাৰপা থৈ দিব লাগে তোমা-তোমাৰ ওপৰ তাৰমানে ধুনিয়া কে ধুই ল'ব লাগে।
উম,
উপো বাকলিখন অটাই পেলাই এইবিলাক চাফা চিকুণ কৰি
উম,
কৰ- কৰ কাটি -কাটি যে কাটে।
উম,
তেনেকে কাটিব লাগে আলু -চালু কাটিব লাগে।
উম,
ত' মিঠাতেল অক খানি থৈ দিব লাগে। কলমটো আজি তোমাক জীয়া ইমান পাতিব লাগে।
উম,
এ আদা, নহৰু আকৌ পিয়াজ চব দি ভাজিম ভাজিব লাগে।
হু, তেল দিবলে দেখোন নালাগে কেৰাহীত অ', অ',
তাৰপিছত তোমাৰ সেয়া দিব লাগে দি পেলাই কলডিল খিনি দি দিব লাগে। তাৰপা হালধি দি দিব লাগে নিমখ দি দিব লাগে। দি পেলাই ভাজিব লাগে।
উম,
নেমু ভাজিপেলাই সিজে যদিও সিজে
উম,
অ, পানী অক্কমান ঢালি দিব লাগে সিজিবলে মানে।
উম,
বা সিজিকে পানী অকণ দি দিব লাগে যদি ভালকে খোৱা তেনেকে সিজে সিজিয়ে যাব নহয়।
উম,
অকমান পানী দি দিব লাগে।
উম,
অ, তেনেকে হৈ যায়।
অ, আচ্ছা। আৰু কি খোৱা বনাব জানা নে?
এইঘিয়া বাচা নাই এই কচু যে চেনি কচু বুলি যে কয় ঠাৰিডাল যে
নাই পোৱা কেনেকে বনাই এইটো?
নাই পোৱা।
উহু
দেখিবা জানে
দেখি পাইছোঁ খায়ে পোৱা নাই।
এইটো তেনেকেই বনাই আন্দা উম, দীঘল নহয়
উম,
পল
উম, কিহৰ লগত খায় বেছি মানে কিহৰ লগত খালে ভাল?
এ সোধাইকে ভাজিও খাই ভাল লাগে খাৰ দি বনাই।
উম,
ভাদি খায়ো ভাল লাগে এনেই ভাজিও খাই ভাল লাগে। সেনেকে হেৰি আন আনি পেলাই ওপৰ সেই বাকলিটো তেনেকে গুচায়।
উম,
তাৰপিছতে পানীত অলপ দেৰি থৈ, ভিজাই
উম,
ভিজাই থৈ, নে' চেপি তাক হেৰিত জ্বলাই দিব লাগে।
উম।
চেপি পেলাই, হাৰ্টত যোৱাৰ পিছত তাপা কেৰাহীত তেল চেল দি'
উম
খাড়টো কোন খিনিত দিয়ে হেটো বুজি নাপাওঁ বাৰু দেই।
অ।
তাৰপৰা সেইখি বাজিন, তুমি কুতি-মেনি ধুনিয়াকে কুতি থোৱা থাকে নহয়।
অ, অ।
গুল গুল কৰি কোতিব পাৰি।
উম।
কুটি মেলি তাৰপা সেই খিনি দি দিব লাগে বা খাৰটো দিয়া থাকিবই নহয়।
উম, আচ্ছা। খাবলৈ ভাল লাগে না?
ভালে ইমানটা ভাল ভালেই আৰু সলো।
উম।
কচুটো সমান ভাল নালাগে। মানে তোমাৰ ব এসাঁজ খাব পাৰি আৰু। এসাঁজ খাব পাৰি, দুহাজ, তিনি সাজ। হম?
স্বাস্থ্য কাৰণে ভাল নে খালে?
খালে ভাল।
উম
সেইবোৰ ঘৰতে হোৱা বস্তু।
অ।
একো নিদিয়াকে।
তাকেটো শাক-পাচলি।
উম, তুমি বনাব জানান নাই কিবা?
জানা নাই?
মই বকে নবনাও নহয়। তেনেকে এইবিলাকে জানো।
এনে মাছ-মাংস বনাব জানা নাই, কেনেকে বনাই?
মাছ তোমাৰ মাছতো ফাৰ্ষ্টতে ভাজি লব লাগে ফ্ৰাই কৰি।
উম।
ফ্ৰাই কৰি পেলাই তোমাৰ থুব লাগে ধবাক তোমাৰ এই হেৰি আলুগুটি, সিজাই ল'ব লাগে, সিজাই পেলাই নমাই পেলাই কেৰাহীখন পাতি, তাত তোমাত পিয়াজ দিব লাগে, আদা নহৰু দি, বিলাহী চিলাহী দি, অলপদেৰি সিজাই ভাজা আলু কিনি আছিলে, আলুখিনি ধুইলৈ পেলাই মোহাৰি দি দিব লাগে।
মোহাৰিলৈ মানে?
হানি লৈ মানে।
উম।
সানি আলুটো ভাঙি লৈ সানি মেলাই,
উম।
তেলত দি দিব লাগে, তেলত দি পেলাই ধুনীয়াকে ভাজিব লাগে, বিলাহী চিলাহী চব দি, ত হালধিও দি হালধি দিব লাগে,
উম।
নিমখো দি পেলাই ধুনীয়াকে লৰাই পেলাই ভাজি ভাজ খালে- পানী অকন দি দিব লাগে, পানী একখন দি উতলাব লাগে,
উম।
ধৰা